হেল্ল' এই অলপ আগত শুই উঠিছো মই তুমি?
এ মই বহি আছিলো এ এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ। কিবা এনেত। খালী আছ ন এতিয়া কলেজৰ পিছত। পঢ়িম বুলি ভাবিছা নেকি?
খালী মানে সেনেককাও খালী নাই বাৰু মোৰ ঘৰতে ছাগলী আছে ছাগলীকেইটা চা।
তেনেকুৱা মানে এতিয়া আচন আৰু মানে আৰু পুহিম বুলি ভাবিছা নেকি?
হেৰি কিয় কিবা আছিলে নেকি?
আছিলে মানে এনেকুৱা কণ্ট্ৰে এটা মানে যে বহা ব। ছাগলী মানে ছাগলীঠা।
হা হা?
ছাগলীটোৱে মানে ছাগলী বহাবা নেকি আৰু।
পইচা।
ইনভেষ্ট কৰিম দুয়োটাই লাগিলে
উম, তোমাৰ ছাগলী আছে নেকি?
নাই, কিনিম।
কিনিবা?
সেইটো কাৰণে।
মোৰ তাত আঠজনী আছে।
আঠজনী, কমেই হ'ল বাৰু, আৰু বঢ়াবা যদি কোৱা মানে, সেইটোয়ে বিচাৰি আছো মানুহ মানে। মোৰ লগৰ কাম কৰিবলৈ।
পাৰি আৰু, তুমি, এতিয়া কি কৰাবা মানে কিমান ডাঙৰ কৰাবা, মোৰতো ডাঙৰ আছে ক'ব গ'লে।
ডাঙৰ আছে, মানে ডাঙৰটোতো কৰিব পাৰি মানে, যিমানতটো মানে এতিয়া, কিন্ত্ত দামখিনি ভালে চলি আছে ন এতিয়া ছাগলীৰো।
সেইটয়ে, কেজি কিমান আঠশ চলি আছে বোলে কেজি।
সেইটোয়ে ভাবোচোন, যে এনেকে যদি আমি ফাৰ্ম খন খোলো নাই, এই মানে পোৱালিওতো বিক্ৰ হয় না মানে মানুহে পুহিবলৈ নিয়ে।
অ', নিয়ে বাৰু বহুত আজিকালি ছাগলী পুহিব লৈছোঁ, এনেকে, ঘৰৰ চাইদতে ধৰা গঁৰাল বনাই কিনে
উম,
পু়হিব লৈছে, পাৰা।
তাকে, আৰু যদি বেলেগো পোৱা সেইখিনিও আছে মানে। হাঁহ, মুৰ্গী তেনেকা, কয়লাৰ। মই পাৰোঁ মানে কৰি আছোঁ বাৰু ৰাজহাঁহ।
অ', ৰাজহাঁহ, ৰাজহাঁহৰ ডিম কিমান?
ধৰা ধৰা ডিম আছে বাৰু দে আৰু সিঁহতে লেটকে পাৰে ডিম না। এটা ডিমত তোমাৰ এশ বিশ এনেকা থাকে না। নহ'লে ডিমৰ দাম বহুত থাকে আৰু পোৱালিৰ দামে তেৰশ চৈধ্য অ',
এটাৰ দাম এশ বিশ টকা? নে যোৰা, অ, ভাই ইমান দাম?
আমাৰ ফালে।
গমে নাপাওঁ ৰে।
তাকে সেইটো কাৰণে মানে, ৰাজহাঁহ কৰিছিলোঁ মানে এতিয়া মানে, লেটকে দিম পাৰে না আৰু মানে বহুত লাগে যত্ন ডাঙৰ হব বহুত টাইম লাগে।
লোকেল মুৰ্গী পুহা?
লোকেল মুৰ্গী সেইটো ভাবিছোঁ, মানে অকলে কৰিবলে মানে থাকে সেইটো ডাঙৰ হয়। হয় না?
হয় আৰু অকলে কৰিলে ধৰা অলপ পইচাও লাগে, কিন্তু লোকেল মুৰ্গীত ইমানটা খৰচ নাই। তাতে ইমান দানাও খুৱাব নালাগে ন', কিন্তু এটা কথা বেমাৰ আহে তাতে।
বেমাৰ আহে বাৰু ঘৰুৱা উপায়ো থাকে ন' আজিকালি কি কয় তুই যে, এই ঢেকীয়া শাকটো যে। ঢেঁকীয়া পাতটো খুৱাই খুৱাব লাগে বোলে মানে, সেইয়া খোৱা বোলে ঘাঁ চাহ খাই নহ। সেয়া আমাৰ পোৱালী বিলাক সৰু থাকে, তেতিয়া ঘাঁহ চাহ ছিঙি আনি দিব লাগে, সেয়া আনি দিব লাগে।
মই ইমানটা গম নাপাওঁ বাৰু, মুৰ্গীৰ ক্ষেত্ৰত কি কৰিব লাগে? কি কৰিব নালাগে। কাৰণ মূৰটোতো ছাগলী আছে, ছাগলী ধৰা জানো আৰু।
অ, হাঁহৰটো জানো বাৰু মই।
ছাহ ছাগলীক তোমাৰ দানা দিও, আকৌ পাত চাত কাটি আনি দিও, সেনেকে চলি যায় বা ক'ৰবাত এৰালি দি দিওঁ।
উম উম। না, আমাৰ হাঁহ, হাঁহ বিলাক মানে তেনেকেই ডাঙৰ কৰা হ'ল আধা আধি মানে।
অ অ, আমাৰ জেগা আছে নহ, মই প্ৰথমতে গৰু পুহিম ভাবি আছিলো, মাইকী গৰু।
উম গৰু, সেইটো পাৰা ব পাৰি বাৰু।
তেতিয়া জানো ঘৰত কি কৰে, কৰেই নে নকৰে চাওঁ।
এইটো কিন্তু অকণমান যত্ন ল'ব লাগিব আৰু কামো থাকে বহুত। কিন্তু
এইটো হয় আৰু মানে চাফা কৰি থাকিব লাগে বহুত, বহুত লেতেৰা কৰে নহ, গোবৰ চোবৰ বোৰ পেলাব লগা হয় ত
সেইটোৱেই মানে।
সেইটোৱেই হ'ব বোলে, এই মানে মই গাখীৰটো কাৰণে কৰিম ভাবিছো। যিটো গাখীৰ ধৰা দিয়ে ন, সেইটো কাৰণে আমাৰ গাঁৱত মানে ঘৰৰ মানে সময় বুলি নহয়, গাঁৱত মানে এনেকুৱা গাখীৰ দিয়া কোনো নাই।
অহ', অহ।
সেইটোৱেই বহুতে সুধে মানে, আগতে আমাৰ গৰু আছিলে। এতিয়া নাই। সোধে মানে এতিয়া গৰু চৰু লবি নেকি গাখীৰৰ প্ৰয়োজন আছিলে কিবা কিবি।
অহ', আমাৰ ফালেও আছিলে আকৌ দেই, আমাৰ মানে আইতাহঁতৰ ঘৰত যে মানে ওচৰৰ ঘৰখন আমাৰ তাত মানে ক'ব গ'লে জাৰ্চি গাইৰ পা ধৰি লৈ, সাৰ গৰুৰ পৰা ধৰি লৈ চব, নৰ্মেল গৰু চব আছে।
উম'।
তাৰ পিছত মানে বিক্ৰী কৰি দিলে আৰু, মানে আৰু মানে মানুহজনী বুঢ়ী হোৱাদি হ'ল নহ। বিক্ৰী কৰি দিলে। উম বহুত।
সেইটোৱে টানা আযোৰা কৰি থাকিব লাগে, পোৱালী ছোৱালী হ'লে একো ভাল একে ধৰা, চাব লাগে। ম'হো ভাল দেই ম'হো পুহিব পাৰা।
উম' পাৰি কিন্তু মানে চৰাবলে নিব লাগিব না, গোটেই ঘাঁহ চাহ বেছি থাকে।
হয় বাৰু, বান্ধি থলেই হ'ল আৰু এজেগাত, ধৰা পথাৰ-চথাৰ
আছে মানে, মানে অনবৰতে ঘাঁহতো নাখাই। থাকে ন।
অ', উম, তোমাৰ ঘাঁহৰ লগতে কাটি আনি দিলা ধৰা, নহ'লে চাপৰ দিলা, দানা।
ম'হৰ কথাটো মই নাজানো দেই, মই আজিলৈকে মই কৰা নাই যে।
অহ' গৰুৰ নিচিনাই ক'ব গ'লে। অহ' কেতিয়াবা কেতিয়াবা চাগে ভেকচিন দিব লাগে, কাৰণ বেমাৰ আহে নহয় কিছুমান।
অহ', গৰুৰো দিব লাগে, ধৰা ন।
অহ' গৰুৰ দিব লাগে।
তাকেহে, মই মানে এই সৰু সুৰা জীৱ-জন্তুলৈকে সিমিত।
কেলে? ইমান কষ্ট মানে উঠাব নোৱাৰা।
না মানে নহয়, মানে আজিলৈকে কৰি পোৱা নাই তেনেকা সেইকাৰণে, হয়।
উম' একবাৰ চাবা ভালকে, কাৰোবাক সুধিবা জনা শুনা কোনোবা আছে যদি।
তাকে মানে ট্ৰাই কৰিলে পৰা যাব চাগে, মানে আদত হৈ যাব ন।
কিন্তু লাগিব পইচা।
উম' সেইটোৱে, এটা গৰুৰ দামে বহুত আছে ন। ইয়া, জাৰ্চি গৰু তাৰমানে পুচি পৰি পঞ্চাছ হাজাৰ ওপৰত হ'ব। য়েচ জাৰ্চি গৰুত আমাক সুধিছিলে, পঞ্চাশ হাজাৰ ষাঠি হাজাৰ ওপৰ।
হয় বাৰু, কিন্তু নৰ্মেল গৰুটো কম ইয়াতকে অলপ।
অহ' ইয়াতকে কম, কম হ'ব পোৱালি আনিলে মানে হ'ব মানে, পাঁচ হাজাৰ মানে যদি মা মাকৰ হতে দুটা দাম হ'ব, পয়ত্ৰিশ হাজাৰৰ ওপৰত হ'ব। পয়ত্ৰিশ হাজাৰ মানৰ ওপৰত যায়।
হয়, বেছি নাযায় ইমান, তোমাৰ এই জাৰ্চি গৰুবিলাকে দাম আছে, নৰ্মেল বিলাকৰ ইমানটাও দাম নাই।
উম' নাই আমাৰ মানে বিক্ৰী কৰিছিলা ন। সেইটো সময়ত মানে তেনেকে মাক জনী সতি মানে-মানে পোৱালিটো মানে ইমান ডাঙৰ নহয় সৰুৱে
অ'-অ' ঠিক আছে এই বিক্ৰী কৰিলে ইমান নাযায় কিন্তু কিনিলে দাম লৈ কিয় নাজানো তাতকে ভাল বিক্ৰিয়ে নকৰিবা তুমি বিন্দাছ গাখীৰ দিছে গাখীৰতে চলি থাকা।
তাকে গাখীৰটো মানে যায় না চবেই লয় না বস্তুটো।
সেইটোৱে গাখীৰত লৈ কিন্তু গাখীৰ বিক্ৰী কৰিবলৈ কেতিয়াবা বেয়াও লাগে ধৰক পোৱালিটোৱে খাব নাপায় ন'।
সেইটোও হয় বাৰু সেইটো নহ'লে পোৱালিটো ডাঙৰ নহ'ব।
উম সেইটো কাৰণে বেয়া লাগে কিন্তু তাৰে অলপমান উলিয়াই কিনে ঘৰত খাব পৰা যায় নহ'লে চিনাকি মানুহ ধৰা পৰিয়ালৰে মানুহক দিব পাৰি আৰু।
তাকে নিদিলে আকৌ মানুহে ক'ব ন' ঘৰৰ মানুহে।
নিদিলেও ক'ব গৰু আছে গাখীৰ অকনো দিব নোৱাৰে নিজে ঘৰতে খাই থৈ দিয়ে।
পেট কপটীয়া বুলি ক'ব।
উম আগতে আমাৰ গাঁৱত আছিলে ঢেৰ গৰু কিন্তু এতিয়া নাই এতিয়াবোৰ মানে গৰু বোৰ চবে পোহাটো বন্ধ কৰি দিছে, লেতেৰা কৰে ন' আৰু
বহুত কষ্ট মানে গৰুটো আৰু মানে এক্সট্ৰাকে বনাব লাগে ন' ডাঙৰকে এটা ঘৰ টাইপে।
উম-উম ডাঙৰকে বনাব লাগে।
উম মানে জেগাও নাতা হৈ যায় আগৰ দিনৰ মানুহে পাৰিছিলে। আগৰদিনৰ মানুহে পুৰা পাইছিলে ৰাতিপুৱা উঠাৰ পা বুলি
সেইটোৱে মই ৰাতিপুৱা উঠিবই নোৱাৰোঁ।
এয়া চেম-চেম সেইটো কাৰণে গ মোৰ বহুত হেৰি লাগে। এই উঠিব নোৱাৰা বেমাৰটো কাৰণেতো মানে গৰু চৰু ঘৰত ইমান এটা নানা নানে। মানে এইবিলাক সৰু সুৰা বিলাক চলি যায়।
ছাগলী পোহা ছাগলী।
ছাগল আছে দুটা।
দুটা আছে।
সোতা আছে সেইকেইটা আকৌ এৰিয়ে থোৱা।
অ হেৰি দিয়া নেকি?
নিজে নিজা খা নিজে নিজে আহে।
জানা তোমাৰ। এঘাৰ বাৰজনমান আছিলে এ তোমাৰ। পকা ৰাসা আছে ন মেইন ৰড সেইকাৰে গাড়ী আগলৈ গুি যায়গৈ।
অ ভয় লাগেতো ন গাড়ী চাড়ীবিলাক চলি থাকে।
সেই মৰি গ'লটো নেকি কি ধুনীয়া ধুনীয়া বগা ৰঙা এনেকা আছিলে।
অ একেবাৰে বেয়া লাগেতো ন এনেকা মানে। ইমান যত্ন ল ডাঙৰ কৰাৰ পিছত যেদি মৰি যায়।
সেইটোৱয়ে মই তোমাৰ যেতিয়া সৰু আছিলো ন সৰুতে গোতে কিমান কান্দ দিলো ছাগলীৰ কাৰণে। ইমান দুখ লাগে ইমান মৰমত ৰাখোঁ।
তাকে এবাৰ আমাৰ আধি আনিছিলে হা ছাগলী এটাই এনেই ট্ৰাই কৰিবলৈ মানে। পুহি আধি আনিছিলে পিছত মানে মানুহজনীয়ে পইচা মানে। আকৌ ঘূৰাই লাগে বুলি ৰৈ পেললে মানে নিদিলো যে কিয় ওলাই দিম বুলি। তাৰ পিছত ছাগলী খিনিও লগ গুচি গ'ল এনেকুৱা কান্দি। ছো মই তাৰপিছত এই ছাগলী পাই আনিছে।
ধেততেৰি বেয়া লাগে ত বহুত দুখ লাগে। ইমান দিন থাকি থাকি যদি মৰি থাকে বা কোনোবাই লৈ যায়।
অ দুঘন্টা হোৱা নাছিল আনা সেইকাৰণে কান্দি। না তেওঁ বেয়া বেয়া কান্দিলো মই বাগৰি বাগৰি।
ধেৎতেৰি।
সেইটো কাৰণে দুটা ছাগলী আছে এতিয়া ঘৰত।
আগতে ছাগলী পোৱালি হ'লে আকৌ ফেঁহু খাই খাইছা নে নাই। খোৱা নাই এই তোমাৰ ছাগলী গাখীৰ দি বনাই যে।
নাই খোৱা নাই মই আজিলৈকে বাৰু।
পনীৰৰ নিচিনা ভাল লাগে খাই।
হা মই নাই খোৱা আজিলৈকে বাৰু খাবা দে কেতিয়াবা।
আমাৰ ছাগলী এতিয়া পোৱালি হোৱাৰ সময় হোৱা নাই।
আমাৰ খিনিও মানে কব গলে। হোৱা চাগে দুমাহ তিনিমাহ মান হৈছে চাগে। দুটা ছাগলী পোৱালি পালি আনিম।
প্ৰথম প্ৰথম পোৱালি হলেহে ধৰা ভেউ বনাই।
উম।
ক্ষীৰৰ দাঁত থাকে যে।
আহ।
সেইকাৰণে তুমি চোৱা তুমি মুৰ্গীয়ে পহা নে এতিয়া ছাগলীয়ে পহা দুটাই লাভ আছে।
তাকে হাঁহ মানে হাঁহৰো লাভ আছে বাট হাঁহ যে ক'ব গ'লে। গৰুতকে বেছি লেতেৰা।
অ হয় বাৰু। হাঁহত কিন্তু ইমান কষ্ট নাই এদিন লেতেৰা কৰে বহুত। ওচৰত পুখুৰী আছে নেকি পুখুৰী আছে তুমি হাঁহ পোহা।
সেই নাই আছে বাট মানে আৰু আনিব লাগিব আৰু মই কোৱাটো কোৱা নাই ইনভেষ্ট কৰিবা নে নাই
বেচ পাৰি বোলো হাঁহটোৱে কৰিব লাগে কাৰণ হাঁহ হাঁহৰ দিমো ভাল আৰু তোমাৰ ক'ব গ'লে এ তাতে ধৰা হাঁহটো পইচাটোও বেছি খৰচাও ইমান নাই খালি দানা খাৱালে হ'ল আৰু পুখুৰীত এৰিলে হ'ল নিজে চৰি চৰি খাই থাকিব আৰু নিজে ঘৰলে আহিব
পাই নহয় ঔষধ অকণ আনি পেলাই যদি পানীত মিলাই দিয়া বা ভাতত মিলাই দিয়া হৈ গ'ল দানা মিলাই দিলে উম হম্
কাৰণ অ সেই এ সিহঁতে হাঁহবোৰ মানে ইমান সোনকালে নমৰেও
উম নাই নাই অ কেতিয়াবা যে মানে হয় ফাগুনৰ মাহত মানে বেমাৰ আহে তেতিয়ালৈকে যদি ডাঙৰ হৈ যায় ন
উম
তেতিয়ালৈকে ঠিকেই হ'ল যদি সেইটো সময়ত পোৱালি পোৱালি থাকি গল সেই পোৱালি খিনিৰ কাৰণে বহুত বেয়া হে কাৰণে ফাগুনৰ মাহ মানত যে ফাগুন চত বহাগ এইখন মাহত মানে পোৱালি নলিয়াই থাকে চ
হয় বাৰু এই মানে পোৱালি থাকিলে মৰি যায় কিন্তু ধৰা এ ডাঙৰ হোৱাৰ পিছত আৰু মানে মানে চিন্তা নাথাকে
অ ডাঙৰ হোৱাৰ পিছত মানে চিন্তা নাই আৰু মানে
মানে বাচিবই আৰু যেনেকেই নহওক যিমান কষ্ট
উম এবাৰতো আমাৰ এই ফাগুনৰ মাহত কে চীনা হা আমাৰ আছিলে বহুত জ সেই চীনা হা বেমাৰতে মৰি থাকিলে ডাঙৰ আছিলে অ
অ কিহৰ বেমাৰ বতাহৰ কাৰণে বেমাৰ লাগে নে কি এই বা
অ এ হেৰি‌ ফুলে যে কি কয় এইতো কি ফুলে কৈছিলো তো এই পচোৱা পচোৱা পচোৱা পচোৱা মানে বে সেইটোত মানে কি ক ক বতাহ বল সেইটোৰ লগত
অ
সেইটো কাৰণে হাঁহ মৰি কাৰণে বেয়া
অ অ হয় চাগে বাৰু হ'ব দিয়া মই কৰিম ন তোমাক
অ হ'ব তুমি ভাবি লবা
কতিাম অকে দিয়া হা অ দিয়া দিয়া উম বাই